কি কৰি আছে? চাহ-
এ, আছো এনে, তুমি কি কৰি আছা?
এনে, পথাৰ ফালে আহিছো।
ভালনে।
ভাল আপোনাৰ?
মোৰ বৰ্তমান ভালেই। মানে অকমানো বেয়াও হৈ আছে মোৰ মাজৰ ছোৱালীজনী মানে বেমাৰ হৈ আছে যে। জ্বৰ এতিয়া কাঁহ, চৰ্দি হৈ আছে ঔষধ খাই আছে, ভাল পোৱা নাই এতিয়া। কালি মানে, এক কৰিব গৈছিল এতিয়া পৰীক্ষা কতো দিছে কছে বোলে তাইখত অক যা নাজানো আ নাই প্য হলেই তাত আতে বহুত দূৰ থাকে। ঘৰত নাথাকে। ঘৰত নাথাকে, দূৰত নাথাকে এতিয়া, মানে খাবও পৰা নাই শুবওঁ পৰা নাই বহুত দিগদাৰ টেনচন হৈ আছে। সেইটোৱে টেনচন হৈ আছে নিজৰ ভাল হলেও নহব নহয় হয়। ল'ৰা-ছোৱালী বেমাৰ হৈ এতিয়া মাৰ হতেওঁ ভাল নালাগে নহয় এতিয়া খোৱা বোৱা কৰিছে বুলি কৈছে। এতিয়া অঁ,
দূৰত আছেগে গম পাব নোৱাৰ খাইছে নে নাই। নাখালেও খাইছো বুলি ক'ব।
অঁ সেইটোৱে দূৰত আছে এতিয়া। ভাল ভাল নাপালেও ক'ব ভাল হৈছে অকমান তেনেকে ক'ব এতিয়া ণ্ডা নোহ কি কৈছে। কি খাইছে কি নাই তুমি কি পঢ়া শুনা কৰি আছা? ছানে এতিয়া
মই পঢ়া শুনা মানে নাছ কৰিম। ভাবিছো
হয় নেকি অ নাচ জি এম এ এন এম কৰিবা নে এ এন এম কৰিবা
এ নেম লেবতেৰী
হয় নেকি অ যি এ ন ম মানে
বহুত পইচা লাই পোন্ধৰ হাজাৰ টকা লাগে এডমিশ্যন ফিজ
হয়
মাহে মাহে পোন্ধৰশ
অ স নামত বোলে পাঁচ লাখ টকা খৰচ হয় শুনিছোে দেখনে নাজান নহয় নাজানো আৰু তোৰ পঢ়িব পাৰিলে ভাল আছিল কিন্তু এ নেমটো বোলে এ এ নেমটো মানে ইমান পোষ্টশালী নহয় এতিয়া জি এন এম টো পঢ়িলে মানে কোচ বিলাক এ খালী হৈ থাকে এ সেইটো কাৰণে ভাল আৰু পতককে মানে হে চৰকাৰী
মই এতিয়া যিটো লবতৰিটো চাৰিটা কৰ্চ আছে এটা আছে আচাম ক তাই গাঁৱে গাঁৱে যে নাচ ঘুৰি গে তেনেকুৱা আৰু অ এয়া ফাৰ্মাচিয় চাৰ্মাচ নাৰছিঙ আছে।
হয় অ বুজি পাইছো এতিয়া ইমান কথা বুজি নাপোৱা নাই এতিয়া তোমালোকে পঢ়া ল'ৰা ছোৱালী আকৌ কাৰোবাক জ মানুহ সুধিছা চাগে সেইটো কাৰণে পাৰিছা নাচ বিলাকো মই দেখিব মই হেৰি নাচ। ড মই বহুত ভাল পাও দিয়া দেখিব কাৰণে বৰ ভাল লাগে ছোৱালী বিলাকক ছোৱালী বিলাকক। বৰ ভাল লাগে দ
পফালে লাগে
হা
মুহ ফালে ওলাই গ'লে ইমান সৰু সৰু নাচ কোব আহে
অঁ ইমান অই ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া চুৱেদাৰ পিন্ধি, তাৰপিছত আকৌ হেৰি কৰে যে, ওপ ওপত কুটটো পিন্ধি লয়। তাপিছত আকৌ, আকৌ এই ডিঙিত যে এডাল কি পিন্ধে তাঁৰ পিন্ধে, আকৌ আৰু এডাল যে এই এনেকে বুকত যে ডক্তৰে যে লয় সেইডাল। কি নাম কয় নাজানো নহয়। সেইকেইডাল পিন্ধিলে দেখিব বৰ ভাল পাওঁ, আকৌ মাথাত যে অঁ টোক-হেৰি খোপাটোৰ লগত যে সেইডাল কিলিপ মায়ি মায়ি পিন্ধে কি কয় নাজানো বাও, বৰ ধুনীয়া দেখে ছোৱালী কেইজনীক। দেখিব কাৰণে হয় নে?
অঁ, যিমান বেয়া লাগে ছোৱালীজিক কোৰ্টি পিন্ধিলে ভাল লাগে।
অঁ ভাল লাগে। এতিয়া সেইবিলাক ছোৱালী হোষ্টেলত থাকে হবলা হয়। তুমি পঢ়িলে কি কৰিবা হোষ্টেলত থাকিবা নে, ৰুম লৈ থাকিবা?
ঘত
ৰুম লৈ থাকিবা নিকি হা
ৰুম লৈ নাথাকো এ টাউনতে নো। ওচৰতে, আহা -যোৱা কৰিমা তা কমা-
অঁ আহা যোৱা আহা-যোৱা কৰিব দিয়ে জনো?
দিয়ে। সেইটো নিজৰ লগত কথা বেছি দূৰ ছোৱালী হ'লেহে ৰাখে, এতিয়া আমাৰ বেছি দূৰ নহয় ন বিশ টকা ভাড়া। দিয়া।
অঁ সেইটো কাৰণে ঘপা অহা -যোৱা কয়িব ঘপা অহা -যোৱা কৰিব পাৰিলে ভাল মানে, কিয় জানা মা বনাই থৈ দিব আও- খালী খাবাও যাবা। তাত আকৌ অঁ হেৰি হোষ্টেলৰ খানা সোপাও ইমান ভাল নহয়, ইমান ল'ৰা- ছোৱালী, ইমান খানা- কপা ভাল দিব, আকৌ ৰুম লৈ থাকিব লগা হ'লেও তোমালোকে বনাই খাব লাগিব। এতিয়া আহি লৈ এলাহো লাগি কৌ বনাব কাৰনে হ'য়। উম্‌ ঘৰত হ'লে তেন্‌ বন নাই আও কাপোৰ কানিও মায়ে ধুই দিব, চব কৰি দিব আও লাহেকে আহি আও ভাগৰ লাগিছে বুলি শুইহে থাকিবা আও।
অঁ শুই থাকি মবাইলটোহে আৰু
এতিয়া ছোৱালী সোপাই কাম কৰিব টানেই পায় জান নহয়, আমাৰো ছোৱালীেহাতে সেনেকুৱাই কলেজৰ পৰা আহিল বুলিয়ে আও শুৱা-শুইহে থাকিব আও।
উম হুঁ নাইখোৱা পাইছোহে, মই চাহ খালো তেল পিঠা- খা
অ' বা তেল পিঠা নেকি যাবই লাগিছিল খাব কাৰণে তুমি বনাইছা নে মায়ে বনাইছে
ছে মই নুঠু লোৱা সেতি কাল
হয় নেকি মই আজি হেৰি চাহ খালো বাৰু হেৰি ভোকা পিঠা বনালো। সেয়া নাইকল দি কেনে। বকা পিঠা চিনি পোৱা না চিনি নোপোৱা।
পাঁও চিনি মায়ে বনাই নহয়।
অ এই পিঠাগুৰি আৰু নাৰিকল দি খানি পেলাই বনাই যে।
অ নাৰিকল নিদিলে ভাল নালাগে ন।
অ নাৰিকল নাৰিকল নি দিলে আকৌ চ খালি চেনী হলেও দি পেলাই বনাও নহলে ভাল নালাগে নহয় খাই।
উম এনেকা খাই খালি বনালে পিঠাগুৰি সিজাই খোৱাও ভাল আছে।
হয় হয় তুমি ঠিকে কৈছা অ জিমান জ্যোতিটো জানা তুমি।
অ খালি পিঠা গুৰি। ত খুৱাই লাব আছে এনে চেনী বা নাৰিকল তিল চেনি।
অ অ তিল মানে কেনেকে আমি কেনেকে বনাও জানা পিঠাগুৰি অকনমান দিলো তাৰপিছত মিঠৈ আৰু হেৰি কি কয় তিল সানি লৈ এঠাকত দিলো নহয় তাৰপিছত আকৌ পিঠাগুৰি দি পিঠাগুৰি খিনি সেই গোলাপ হেৰি সুদা এনেকে যৌ যোৱা পিঠাগুৰি নহয় আকৌ সেই পিঠাগুৰি যে পানী দি সানি লয়।
অ সানি লয়।
স এনেকে খাজানো তোমাৰ মায়ে বনাই নহয় এতিয়া সেই সঁচা পিঠাগুৰি খিনি আকৌ দিম অকমান দি লৈ তাৰপিছত আকৌ অকমান হেৰি উ তিল খিনি দিম সেনেকে কৰি বনাও খাই চাবাচোন বহুত ভাল লাগে খাই বনালে এদিন খব দিম। আহিবাচোন খাই যাবা আহি তুমি বনাবতো নোৱাৰাই নিজে লোকে বনোৱা খাই
ভাত খালানে নাই?